ল নমস্কাৰ আহ শুনিছো কি কৰি আছা
আচ ৰব এনোই ত মই কি কৰি আছ
ময়ে এনে আছো চাহ তাহ খালা
চাহ খালো ৰবা
হয় নেকি আজৰি আজি তোমাৰ মানে বতৰটো কেনেকুৱাই
পুৱাই আৰু এতিয়া বৰষুণ দিব কি জানি তোমাৰ এই মেঘ মেঘী আছে তোমাৰ বতৰ তাৰ মানে বতৰ বৰষুণ দিব দিব লাগিছে
হয় নেকি অঁ আমাৰ ফালে তেনেকুৱা অলপ ঠাণ্ডা বতৰ ভাল লাগিছে মানে গৰমৰ কাৰণে অঁ এনেকুৱা গৰম দিনত ক'ৰবাত ঝৰ্ণা ঝৰ্ণা যাবলৈ বত মান যায় হয় নে নহয়
ক'ত যাব
ঝৰনা, ঝৰনা এনেে পানীৰ ঝৰ্ণা অঁ ঝৰ্ণা অঁ তুমি তুমি গৈছা নে কেতিয়াবা ক'বাত ঝৰ্ণা
অঁ গৈছো তেনেকে তোমাৰ এই এইবিলাকত গৈছো গ্ৰাছলেণ্ড তোমাৰ তাৰ পিছত তোমাৰ এইবিলাক এই তোমাৰ আইচলেণ্ড তোমাৰ এনেকে গৈছো কৰবাত খালি আইচলেণ্ড তোমাৰলেণ্ড ন আছে তোমাৰ তামোলপুৰ তাত তাত তোমাৰ এটা দিগটাই এই সৰু এনেকে আইচলেণ্ড এটা আছে
হয় নেকি কেনেকুৱা মানে জেগাতটো
নিজৰা টাইপে তাত অলপ ঠাণ্ডা পানীতটো বহুত ঠাণ্ডা। আইচত দৰে পুৰা অঁ আইচলে সেই জাগাখিনি হয়।
অঁ আইচলেণ্ড বুলি কয়।
আইচলেণ্ড
অঁ এটাতো ৰিয়েল ডাঙৰ কানট্ৰি আছে দেখোন আইচলেণ্ড বুলি চিনি পোৱা নে আইচলেণ্ড আইচ আইচ আইচ আইচলেণ্ড, গ্ৰীনলেণ্ড
গ্ৰীনলেণ্ড হয় তোমাৰ এইটো ইউৰোপত ই ইউৰোপত আছে নেকি
অঁ তোমাৰ চাউথ ফালে আছে এইটো।
অঁ আইচ আইচলেণ্ডটো তোমাৰ হেৰিত আ ইউৰোপত আছে দেশখন গ্ৰীণলেণ্ডখন তোমাৰ হেৰিত আছে
অঁ ক'বাত আছে গম নাপ যোৱা নাই কেতিয়াবা যাব মন গৈছে
এ নাই এইবিলাক গ্ৰীণলেণ্ডত এই এইটো কেনেকে হ'বা বাৰু এইটো দেখোন বহুত বহুত দূৰ আছে তোমাৰ আমাৰ বাজে বহুত লাগিব তোমাৰ পইচা পাতি
অ মই ভৱিষয়ত চাও, যাব মন আছিলে। বাজেট হলে মানে যাব লাগিব।
হয়।
উ
বাকী তোমাৰ ভাত! কিবা লাঞ্চ কৰিলো নেকি ভাত পানী?
এইবোৰ
অ মই কৰিলো, মইয়ো কৰিলো আজি। হয় এ মই আজি খাই দিলো ৰবা তোমাৰ খে কি খাই দিলো পুৱাই।
কি খালা?
আজি গাহৰি খাই দিলো তোমাৰ।
গাহৰি খালা!
গাহৰি খাই দিলো আজি। মানে ৰাতি আনিছিল। ৰাতি ৰাতি আনিছিলে।
অহ'
ৰাতিপুৱা অলপ খাই দিলো তোমাৰ মানে।
হয় নেকি, ভাল পোৱা নে? ভাল পোৱা নে?
তেনেকে নহয়, আজি মোটামুটি তোমাৰ তিনি মাহৰ পিছত খাই দিলো।
হয় নেকি? অ', অ' তেনেকুৱা ময়ো খাই থাকো মাজে মাজে, তেনেকুৱা বহুত দিন হ'ল খোৱাই নাই। আৰু তাৰ পিছত খোৱাত মোক কল খাবলৈ মন গৈছিলে কল মানে শেষ হৈ গৈছে
কল মল আছে। কল আছে আমাৰ ইয়াত। ঘৰত, আমাৰ অ' ফ্ৰিজত থোৱাই থাকে মানে।
অ', আমাৰো থোৱা থাকে মানে শেষ হ'ল। মই দিনত এনে দশটামান খাই দিওঁ, ৰাতিপুৱা খাওঁ, ইভিনিং খাওঁ। খাই থাকো মই ভাল লাগে মোক। আৰু তুমি জিম চিম কৰা নে?
নাই মই জিমটো কৰি পোৱা নাই এতিয়ালৈকে জিমত যায়ে পোৱা নাই। উম এ জিমটো মই তেনেকে ভাল নাপাওঁ মই।
ফিটনেছৰ কাৰণে ভাল হয় এতিয়া জিম কৰিব লাগে নিজৰ--।
অ', হয়, হয়, এইটো আৰু মানে--।
খোজকাঢ়িলেও ভাল। অ' তোমাৰ ফিটনেছ--। য়োগা কৰিলেও ভাল, জিম কৰিলেও ভাল। য়োগা কৰা নে তুমি কেতিয়াবা?
আজিতো যোগা দিৱস ন'!
কি দিৱস?
আজি যোগা দিৱস নহয় তোমাৰ।
অ। হাব মই গম নাপাব এ । আজ কি।
আজি যোগাৰ দিৱস তোমাৰ নিজ।
অ গম ন। অ চোৱা নাই। অ হেল্ল' শুনিছেনে!
অ শুনিছো শুনিছো আজি। য়োগা। আজি যোগ দিৱস। তুমি চবেই যোগাৰ কৰি আছা দেখোন আজি নিউজত আহি আছ।
অ আজি আজি যোগা ডে নেকি!
হয় হয় ই য়োগা দে আজি। ই বাগা দেখ আজি। আজি চবেই কৰি আছে তোমাৰ। যি কাম মই। কৰি পোৱা নাই তেনেকে।
এনে ৰাতিপুৱা উঠিলে এনেই। এক্সাৰচাইজ কৰোঁ আৰু অলপ। অহ পুছাপ মাৰো বিশটামান পোলাপ মাৰো দশটামান আৰু এইটো ৰাণিং কৰিব যোৱা নাই
আৰু তোমাৰ এই মানে হেৰি অ ভালেই মই খোজ কাঢ়ো কিন্তু কেতিয়াবা গধূলি গধূলি ৰাতিপুৱাও কেতিয়াবা খোজকাঢ়ো অ তিনি চাৰি কিলোমিটাৰ পোচাক মই মাৰা নাই বলি বহুত দিনলৈকে
এনেকে কিমান লাকি পাৰে বাৰ মাৰিবৰ কাৰণে
পালো মানে মোৰ মা মাজতে হেৰি হ'ল তোমাৰো এই অলপ ককালৰ হেৰি হৈছে তোমাৰ স্পাইনত অলপ হেই হৈছে
কি
খাৰাত তোমাৰ আজাৰত অলপ সে বিষ হৈছে তোমাৰ এই নাৰ্ভ এডাল ফা তি গৈছে
অ ঠিক কৰা নাই নেকি ।
নাই ঠিক হল এতিয়া ।
ভালকে কৰি থাকিলে ঠিক হৈ যাব ।
অ সেইটো কাৰণে মানে মই হেভি হেভি বস্তু সেইবিলাক খাই হেই নকৰো তাৰমানে ।
হয় নেকি ব অ অ ব পুশআপ কৰিব পাৰো বিছটা দিম পাৰো পঞ্চাছটামান । কিন্তু বিশটাই কৰো আৰু পোলআপ দশটা কৰো বেছি নোৱাৰো পোলআপটো । দশটাটো মেক্সিমাম পাৰো আৰু যেনেকা তেনেকা দশটাটো কৰো ।
হয় নেকি মই পা আগতে কৰিছিলো সৰুতে
হয় নেকি । আৰু তাৰ পিছত তোমাৰ এনে ৰানিং কৰিব যোৱা নাই ।
অ ৰানিং কৰিছিলো মই মাজতে
এ অ মানে এতিয়া অ
ৰাণিং ৰাণিং ৰাণিং তোমাৰ বত্ৰিশ মিটাৰ মই কৰিছি লো মাজতে
হয় নেকি বত্ৰিশ মিটাৰট তোমাৰ তিনি কিলোমিটাৰ হয় ন
তিনি কিলোমিটাৰ এক কিলোমিটাৰ অ এক কিলোমিটাৰ তিনিশ তিনি কিলোমিটাৰ দুইশ থাকে তোমাৰ ।
এতিয়া তিনি কিলোমিটাৰ অলপ আগত বেছি ।
অ দুইশ মিটাৰ । তোমাৰ এক কিলোমিটাৰত এক হেজাৰ থাকে নেকি ।
অ এনেকুৱাই থাকে ।
অ এক কিলোমিটাৰ এক হাজাৰ থাকে তোমাৰ
আহ ।
এইটো কৰি ৰাণিং কৰিছিলো ৰাণিং তোমাৰ লং জাম্প
লংজাম্প কৰিছিলা ন মই সেইবোৰ কৰা নাই লং জাম্প ৰাণিং ৰাণিং টো । কৰিব লাগিব লং জাম্প কৰিব লাগিব । এতিয়া বহুত শকত হলো যে ডউৰিব নোৱাৰি অলপ কষ্ট হব । তাৰপিছত উম উ ত শকত হলো একেদিনতে আগতে ইমান শকত নাছ- ছিলোঁ এই
হয় নেকি মই কিন্তু আগত মই কিন্তু আগত খিনাইছো এতিয়া আগতে বহুত শকত আছিলো
হয় নেকি খিনোৱাই ভাল বেছি শকত ভাল নহয়
হয়
আগতে মোৰ আগতে মোৰ চিচ- টিছ পেক আছিল এতিয়া একো নাই এতিয়া পেটো ওলাই গৈছে
এ এক্সাৰচাইজ আছিল কি জানি
অ আগতে ভাল এক্সাৰচাইজ আছিলে এতিয়া নাই একো নাই। কৰি ভাল নাই এলাহ লাগি যায় এলাহে মানুহৰ অ ইওগা কেতিয়াবা কেতিয়াবা য়োগা কৰোতে কৰোতে শুব মন যায় এনেকুৱা মজা লাগে য়োগা কৰোতে
এই বিলাক কৰা নেকি
অ কেতিয়াবা এনে
অ ভাল লাগে ন য়োগা কৰি
অ মানে গাটো একদম ৰিলেক্স হৈ যায় ভাল লাগে
কিন্তু শকত মানুহৰ অলপ টান হয় য়ো- গা কৰিব তলত বহি
অ শকত তো নাই দিয়া
শকত শকত মানুহে বহিব নোৱাৰে তলত।
অ শকত হোৱাও কষ্ট। মানুহবোৰ শকত হলে মানে বহুত দিগদাৰ পায় জানানে।
তোমাৰ
মোৰ এটা দাদা আছিলে শকত আছে বৰ।
হয়
আৰু সিহঁতৰ শকত মানুহ ন সিহতে বেছি কষ্টও পায়। অলপ উশাহ নিশাহ লওঁতে আপত উঠোতে। এনে পাহাৰ চাহাৰ উঠিব নোৱাৰে। তুমি পাহাৰ চাহাৰ উঠিব পাৰা নে?
পাৰত মই পাৰো। পাৰো।
হয় নেকি?
উম পাৰো তো মই তুম্বৈ পাহাৰ বুলি কোৱা আমাৰ ওচৰতে আছে । তোমাৰ হাজোত হাজোৰ পিনে আছে সাজো তিছ আৰু তোমাৰ মা মা মান্দা কাতা বুলি যি কয় তোমাৰ মান্দা কাতা।
আহ অ অ।
অ তাত জি তোম তাতো
অ
বেছো
হয় নেকি মোৰ লাষ্ট টাইম এইটো, আমাৰ ইয়াত, তে আমাৰ ইয়াতে আছিলে। আহ তাতে গৈছিলো। পাহাৰ আহ কি বুলি ভগৱতী তিল্লা বুলি আছে, তাতে মই এটা ট্ৰেইনক উঠাই গে পাহাৰত উঠিছিলো। হম হয় মই মানে যতে ত এনে কাৰ কাম কাৰ ইমান বল বুলি দেখুৱাও, মানে কথা কঠি আছিলে ত চবে মানে ষ্ট্ৰাই কৰিছিলো। এই উঠাটো উঠি দিছে, নে এই বা মোৰ ভৰিৰ বিষ, বাপ ৰে বাপ নকবা অৱস্থা তাকে এনেকোয়াই আৰু অ দে পিছত পাতিম ইয়াৰ বিষয়ে কথা ভাল কৰে অ দিয়া দিয়া থেংক ইউ